ক?
কি কৰিছা?
অঁ', এনেই আছোঁ। তই?
মই আছো দিয়া।
অ',
খবৰ খাতি নাই যে?
এই খবৰ খাতি নাই মানে আৰু কি কবি আৰু বিজি আছিলো মানে অলপ এইকেদিন
হয় নেকি?
অঁ পিছে কিবা খালি নাই?
মই খালো দে চাহ‌ কনে খালোঁ
অ ভাত খাব মই তো চাহ খাইছোঁ এতিয়া
মই এনেকেই খাওঁ আৰু আজিকালি
ৰুটিন এটা ৰাখি বি বেমাৰ হ'ব নহলে গম পাবি বাবা বেমাৰ বেমাৰে পাব তোক
দে বেমাৰে পালো পাব অ মই ইমান ষ্ট্ৰং মোক বেমাৰে নাপায় দেই
বৰ ষ্ট্ৰংজনী যে
হয় দে বহুত ষ্ট্ৰং মই বাকী ভালে আছ।
ঠিকে আছো দে মই আকৌ ভাত তাত খোৱাই নাই ৰ যি গৰম দেখিছো দেখোন
তাকে তত পিনে বহুত গৰম নেকি আমাৰ পিনে ইমান বৰষুণ উ গৰম নাই বাৰু বৰষুণ
মোক মইছো আকৌ তই স্ন'ফল পৰিছে বুলি কবি নেকি মোক
তাকে ক'ম বুলি ভাবিছিলো বেছি হৈ যাব দে আকৌ স্ন'ফল দেখি পোৱা নাই যে ইয়াত স্ন'ফল দিলা আহি যাবি যে আকৌ আমাৰ ঘৰলৈ
তহতৰ ফালে নদী চদী আছে নেকি
নাই নহয় নাই এ ততো পিনে আছে থাকে ন নদী
আমাৰ পিনে আছে আমাৰ পিনে আহ যদি আহিবি পিকনিক পিকনিক খাম একেলগে
অকে যাম বাৰু
উলিয়া ট্ৰিপ এটা আহ জুলাইত আহ আকৌ গোটেই কেইটা আমি চবেই খাম গোটেই লগৰ অ লগৰ চগৰ লৈ আহিম একো নহয় যিমান ছোৱালী আও ভালে পাওঁ ছোৱালী বিলাক ন চবৰ লগত এইটো এইটো জনমত ফ্ৰেড নহলে কেতিয়া ফ্ৰেড হব ন
তাকে ছোৱালী বুলি ক'লে এ অলপ পা গলে হৈ যাওঁ
ই তাকে তই মতা মাইকি ভাগত পাইছ
ঠিকে আছে দে।
কি ঠিকে আছে তই মাইকি পাগল বুলি কৈছ কি ঠিকে আছে আৰু।
অহ, নহয় সেইটোয়ে ঠিকে আছে তোক চুত কৰে।
মাংসতো মই বনাম দেই।
বনাবি। বনাবি যোৱাবাৰ যিহে যোৱাবাৰ যিখিনিহে মাংস বনালি এইবাৰো
এ নাই। যোৱা বাৰ মানে জানা নাছিলোঁ না এতিয়া মোৰ পোৰা এক্সপিৰিয়েন্স হৈ গৈছে বুজিছ নাই। পূৰা একদম খাতৰনাক বনাম পোৰা টেষ্টি বনাম। এতিয়া এক্সপাৰ্ট
ইচ ৰাম ইচ চেফ বনি গৈছে এই ৰ অই ইমান গৰম পৰিছে তাতে যিহে এইবোৰ এয়াৰ পলিউচন।
অহ, পলিউচনো হৈছে অহ -অহ সেইটো হয় বা ধূলিটো আৰু এয়াৰ পলিউচন নইজ পলিউচন।
চব পিনে হয় পায়। একদম একো খাবলৈ মন নোযোৱা হৈ গৈছে আৰু সেইবোৰ বহুত ধূলি নাকত এইবোৰ
অহ। তই এনেই এটা কথা কচোন তই গালত কি লগাইছ বাৰু সঁচা কথা কচোন তই একদম ইমান গ্ল' কৰিছে।
মই গালত উম গোবৰ সানিছো।
সঁচাই কোৱা না চিৰিয়াচলি কৈছো তো
এইয়ে নহয় অহ মই তোৰ
নহ কিবা নে কিবা অহ - অহ নহয় ন কিবা সানিছ নেকি সেইটো কচ? মানে আমাৰ ফালে গোটে পোলিচনৰ মানে গোটেই গা ছা ফাটি যাব গম পাইছ নে। অহ, তেল মিঠাতেল পৰ্যন্ত লগাইছো কিন্তু হইটো ভাল হোৱানাই।
অহ, ৰাম নাই -নাই তেনেকুৱা মই একো লগোৱা নাই দেই তোৰ মই মৰ এ ফুৰিব গৈছলো যে। মৰিগাওঁ তাতে তোৰ পানী সিখিনি বহুত ভাল জান নে।
অহ, অহ সেই কাৰণে চাগে।
সেইখিনি ভাল কাৰণে মানে মোৰ মুখখনত ইমান মানে তাতে তো মৰিগাঁৱত মানে ফুৰিব যোৱাখিনি আমি নাচিব গৈছিলো তো মানে দুদিনলৈকে আমাৰ মেকআপ খিনি থাকেই তাত তাতে মানে পানী খিনি ভাল যে তোৰ সেইকাৰণে মানে যিমান মানে মেকআপ ইউজ কৰিলো পানী খিনি ভাল কাৰণে কোন নহয় আ চুলি তুলিবোৰ মোৰ বৰ ভাল হৈ গৈছিলে একেবাৰে মুখে চুখে
দেখিছোঁ ফটো শ্বটো পাই আছো বাৰ ষ্টেটাছ পায়েই থাকো ন
অ তাকে ইয়ালৈ আহি আকৌ গুটি উঠা হৈছে আৰু এই তোৰ হেৰিতো আনিবি বুজিছ এইবোৰ দত ডতেনকিৰ অ যোনটো ব্লু কালাৰ ক্ৰীমটো যে
ছো
সেইটো ভাল তাৰপিছত আৰু প্লাম্বৰ এটা পায় প্লামৰটো ঘূৰিবি প্লাম্বৰটো বহুত ভাল তাত অলপ এলকহলো দিয়া থাকে ন এলকহল যিহেত আমাৰ স্কিনৰ কাৰণে বহুত ভাল চুলিৰ কাৰণেও ভাল তই এলকহলৰটো ফেচৱাচ টো এলক'হলৰ হেয়াৰ চপ প্লামৰ ফেচওৱছ চোৱাটো ঘূহিব পাৰ
অঁ এইবিলাক মানে মইশাৰইজাৰ এটা মই ইউজ কৰি আছিলোঁ বাৰু কিন্তু মানে এইটো বেলা বিটাৰ আছিলে বেলা বিটাৰ কৰি আছিলোঁ কিন্তু মানে এতিয়া সেইটোৱে কামত দিয়া নাই বুজছ নাই
হয় নেকি তই তই প্লাম্বৰটো ইউজ কৰি চাবিচোন এইটোৰ তোৰ স্কিনটো অইলি নে হেৰি কি বুলি কয় ড্ৰাই
জানোঁ কিনো অইলি না ড্ৰাই‌ নাজানো হয় অকন অইলিয় অইলিয় হ'ব বুজিছ অইলিয় আছে মোৰ স্কিনটো অ তেল চেল ওলাই সেই ইমানে ইমান তেল ওলাই মানে একদম তোৰ মাছ মাজি খাব পাৰি বুজছা নে
হয় নি তেনেহলে তই এটো হাৰি ইওজ কৰিবি দত কন কিওটো ইওজ কৰিবি দত এনে কিও টো অইলি ইচকিনৰ কাৰণে হয়। অ মই পঠাই দিম বাৰু তোক, তোৰ কাৰণে ইয়েল্লো কালাৰৰ মৈচ্ছৰাইজাৰ টো ভাল হ'ব হব দেই চিৰাম এটা পাই চিৰামটো ইউজ কৰ পাওঁ তই চেলি চেলিক এচিড থাকে ন এ বেছি বেছি দাম নহয় দে তোৰ ত খুব বেছি চাৰে চাৰিশ আৰু
তই পাৰ গিব দিব বাৰু এটা এটা গিভ দিব পাৰ অ অ হ'ব দে থেংক ইউ দে আগতে কৰি দিছ এডভানস থেংক ইউ। অ অ হ'ব দে কৈছ দিম বুলিয়ে কৈছো দেই কেমেৰাইন
তইতো একো গিফ্ট দি পোৱাই নাই ময়ে দিব লাগে চব
হ'ব দে টোৰ বাৰ্থডে দিম দে মই
মনত আছে জানো তোৰ
আছে দে
কেতিয়া আছিলে কচোন?
টুৱেণ্টি থ্ৰী অক্টোবৰ
উম দে দে মনৰত আছে দে
অ হােইছন পাৱনা যাওঁ বুজিছা।
উ হয় হয় দে
ক্লাছ টুৰ পৰা চিনি নেকি তই ক্লাছ ক্লা ট ক্লাছ নে তই
খেল আৰু ফিদা হৈ
উম তাকে মাহত আছে এনেই ভাত ত চাত বনাই আছে আৰু
তই অকন লাগি দিবগো প নাই ঘৰুতো নিচিনা পৰি আছ যে নিচিনাতে
তই কোন কোনটো বন মানে কাম কৰাছ তই কচোন ভাত বনোৱা দিছ নেকি তই মই ভাত বনাব নাজানো কোন
তই অলপ লাগি লাগি দিব পাৰ চাউল খিনিকে ধুই দিবগে পাৰ একো কৰিব নোৱাৰে ন
এ নাই মায়ে কৰিলো বাৰু দেই এনেও আজি নৰ্মেল খান নাই ইমান হেৰি নাই সিহঁতে
হ'ব দে সেনেকে মাক আৰু থৈ দিিয় আৰু ন বিয়াছে পাতিবি আৰু সোনকালে মাও কষ্ট হৈছে নহয়
কইনাই বিয়া পত পঠাবলৈ বেয়া লাগে বাৰু
আহ তাকে তাকে
হম তহতো পাৰৱেই সপনাম ন আগৰখন তো অৱশ্যয় ঠাণ্ডা হ'ব দে তত,
আমাৰ জেগাতকে ঠাণ্ডাই বাৰু আম আয়াপা ওঁওল, ওলাই গ'লে মানে তোৰ টাউন এৰিয়া পালেগে যিটো তেলালে তা গৰম আৰু এইবোৰ ধূলি মাকতি এসোপা যাবই নোৱাৰি।
মই মান ভাবিছো আৰু এই অৰুণাচলতোৰ অৰুণাচলতে কৰি তাতে শলৈ বুজছ তাত না পলিউচন আছে না কিবা চাউণ্ডৰ প্ৰব্লেম আছে না কিবা প্ৰব্লেম আছে না গৰমৰ প্ৰব্লেমো নাই নেকি ইমান ধুনীয়া জেগা হাতে থাকিম আৰু বুজিছ মই
হে এনেকুৱাত যাম বুলি ভাবিছ তাই
অ ৱাটাৰফল চৱাটাৰফলো থাকে তেতিয়া মই মানে ভাবিছো হেৰি কৰিব ল আহিছো তাত হেৰি কৰি ল'ম আৰু মানে তাৰ মই এখন এই মানে এপ্ৰুভ কৰি ল'ম আৰু মই তাততে থাকিম আৰু তাইৰ বাসিন্দা বুলি পইচা কিমান খৰচ হব বাৰু তাতে থোকিম আৰু বুইছ তাত মেগী মেগী বন মেগী বনাই বেছি বুজিছ
হয় নিক
কি বনাই পিছে ডেৰশ টকা প্লেট?
তই বহুত মাছলা লগাইছা কিন্তু দেই। যিটো তোৰ মগজ নাইকিয়া মাথাাতোই বহুত মাথা লগাই লগাই দিছে মানে।
উম হ'ব দে ইন্ছাল দিছ' তই!
অলপ দিছো দে। কিন্তু মইও ভাবি আছো জান, মই ভাবিছো যে অৰুণাচলত অকমান ফুৰিব যোৱা। এই তুম টাও ৰিজত নহ'লে ছেভেন গে এম এতিয়া বহুত ভাইৰেল গৈ আছে ন! যোৱা বছৰৰ পৰা ভাইৰেল গৈ আছে সেইকেইখন।
অ মই নাম শুনা নাই বাৰু তেনেকে ইমান। আমিতো এইবিলাক গৈছো, মই গৈছো বাৰু, অ! তই ওলাবি তেতিয়া আমাৰ লগত যাৱ যদি, আমি টিপ এটা মাৰিম বুলি ভাবি আছো অৰুণাচলতেই
হয় নেকি?
অঁ, মই আক' গেংটক মাৰিম বুলি ভাবি আছোঁ।
ভাবি দিয়া নাই নে?
অ আমি গৈছোতো।
অ, ৰ ঘৰত কথা বতৰা পাতিব লাগিব নহয়।
অ সুধিবি, ওলাবি। আমাৰ লগতে যাম, আমি গাড়ী এখনেই বুক কৰি যাম দে।
যাব নে নাই?
ছোৱালী যাব ধেত। ছোৱালী দুজনীমান উলিয়াচোন তোৰ চিনি পোৱা লগৰ দুজনীমান উলিয়াবি।
তয়ো লগৰ কেইটামান উলিয়াবি। কিন্তু এটা কথা জান' নাই গাড়ীত যতকেতো বাইকত গৈ বেছি ভাল লাগিব।
অ বাইকত গ'লে বেছি ভাল লাগিব। গাড়ীত গ'লে ত এতিয়া এটা ৰুমৰ ভিতৰত যোৱাৰ নিচিনা হ'ব, তই মোৰ লগত বহিবি বাৰু, ন!
অ হ'ব দে, মিলাম আৰু।
একেলগে বহিম দে আমি দুটাইটো জাৰ তাৰ লগত বহিব ভাল নালাগিব ন তোৰ লগৰ এতিয়া ছোৱালীবিলাকেতো গমছাই পাই চলাব নোৱাৰিব বা স্কুটিখনন ঘপচেনে এৰি দিব নোৱাৰিম ন ছোৱালীবিলাকক।
স্কুটি ল', আমিও চলাব পাৰিম।
হ'ব দে তোৰ লগত যাম, তই চলাব পাৰা যদি তোৰ লগত বহি লম। তেনেকে যাম আৰু মিলাই মিলি যাব লাগিব। কাৰণ এতিয়া গোটেই ৰাস্তাটোতো চলাব নোৱাৰি ন! লং। এতিয়া প্ৰথমতে ভাবিছো টো আমি হেৰিয়াত যাম ধিৰাং যাম, ধিৰাঙত ষ্টে কৰিম চাংতি ভেলিত। তাৰ পিছত আমি পিছদিনা খন আমি চেলাপাছ ওলাই দিম। চেলাপাচৰ পা একদম ডাইৰেক্ট জাঙত যাম জাঙত এদিন থাকি দিম জাঙত থকাৰ পিছত আকৌ তোৰ মাগৰ গেংটক মাৰি দিম আৰু বুজিলি? আহি পেলাই আকৌ জাঙত থাকিম জাঙৰ পৰা আক' আমাৰ হেৰিয়াত থাকিম চেৰগাঁও তেৰগাও তেনেকে চাই আহিম, তাত আপেল চাপেল খাই আহিম বুজিছ'!
মজা হ'ব ট্ৰিপটো।
উম, যোৱাবাৰকে হেৰিয়াত গ'লো, হিৰাঙত গ'লো গোটেই একদম আমাৰ লগৰ এডালে গোটেই কমলা সৰাই চুৰ কৰি আনিছে। গৰম হৈছেনে?
আই ঐ দেহি! অ'! পিছে বাজেট কিমান?
বাজেটটো ধৰি লওঁ আৰু ফাইভ ফাইভ, ছিক্সমান ধৰি ল' ফাইভ, ছিক্স কে।
অ'! ফাইভ, ছিক্স কে যদি ইমান সস্তাই তেনেহ'লে ন'। ইমান কমতে গোটেইখিনি কভাৰ হ'ব জানো!
নাই মান, এনেই নৰ্মেল চিজনত যাম বুলি ভাবিছোঁ আৰু।
বৰফ পৰিলে গৈ বেছি ভাল লাগিব ক' ন'।
অ'! বৰফ গৈ বছি ভাল লাগিব। বৰফ লৈ আমি, ধুনীয়াকে আমি আৰামছে যাব পাৰিম বৰফ চৰফ।
কিন্তু, যাবলৈ অসুবিধা হ'ব নি আৰু।
বোলো অসুবিধা নহয় যাব পাৰি। আমাৰ ল'ৰাবিলাকে এক্টিভা লৈয়ে গুচি গৈছে।
হয় নেকি। তেনেহ'লে, তই এক্টিভা এখনে ল' গম পাইছ। মইয়ো চলাব পাৰিম, তই চলাব পাৰিবি। কিয় নাজানো?
অ'! আই জানদে অ'! এবাৰ এক্সিডেণ্ট হৈ গৈছিলে জানেনে মা তই নালাগে দে তাত চলাব বুজিছ। পাহাৰত চলাবতো নোৱাৰিবি।
তই এনেকে নকৰিবি আকৌ?
সঁচাই কৈছো! বহুত ৰিক্স আছে বস্তুটো আমি গৈছোঁ ন'। পাহাৰত মানে, বহুত কাটি, কাটি চলাব লাগে তাত আৰু স্কুটি মানে, স্পীডত নচলেই তাত সেইকাৰণে।
উম! তই চিলেক্ট কৰা জেগা টুকুৰাই বেয়া তেনেহলে।
তাকে দে, দে বাৰু হ'ব দে।
তেলচেল মাৰোগে।
অ'! দে, দে।
তই মোক খালি ট্ৰিপটো ততি গ্ৰুপ চুপ খুলিছ নাই এনেকে?
গ্ৰুপ চুপ খুলিছোঁ বাৰু। তোক এড কৰি দিম বাৰু ৰ'। তই সুধি ল' মাৰ পাপাই, মাৰ পাপাৰ পাৰ্মিশনটো লৈ ল'। পাৰ্মিশন মেইন।
ক'ৰ দে।
অ'! অ'! দে বাই বাই।
ও! ও!